কৰি আছা?
এই তোমাৰ এই অফিচত আছিলো।
অ অফিচত আছা নেকি অ। আজি দেৰি হৈ গ'ল অফিচত?
আজি মানে মই নগলোয়ে তোমাৰ ঘৰত মানে বানপানী ফাঁচি গলো।
অ বানপানীত ফচি গলা কিয় আজি দিনটো পুৰা বৰষুণ দিয়ে আছে। ছিলে সেইকাৰণে বানপানী হৈছে। গুৱাহাটীতো এনে নৰ্মেল পানী দিলে বৰষুণে বানপানী হৈ যায়।
এ ক'বই নোৱাৰি তোমাৰ এইটো টাউন চাইড নে গাঁও চাইড মই ক'বই নোৱাৰি এইটো। মান গিটা বেয়া গলি দিয়ে দেই।
অ এই গভৰ্মেণ্টে কিবা কৰি আছে গমে নেপাওঁ।
একো কৰা নাই তোমাৰ একো কৰা নাই নালা পৰা জাবৰাটো ওলাই দিব, আকৌ নালা ওচৰতে থৈ দিব। আৰে ভাই তহঁতে নালা পৰা ওলাইছ যদি কৰবা বেলেগ জেগাত লৈ পেলাই দিয়ে।
দুই দিন তিনিদিনৰ পিছত বৰষুণ দিলে আকৌ নালাতে গুচি যায় চব জাব
অ ত এন্ধৰ এন্ধৰ মাথাটো এইটোৱে হয় না এন্ধৰ মাথাটো এইটোয়ে হয় তোমাৰ বৰ ষূণ দিন বিয়া আগৰ তিনিদিন চাৰি দিন আগতে ওলাব, তাৰপিছত ওলাই পিনি দুইদিনমান গাইব হৈ যাব তাৰপিছত বৰষুণ দিলে আকৌ জাব্ৰা কেইটা নিজে নিজে গুচি যাব নালাত। অ তাৰপিছত কি হব বানপানী হব।
অ আৰু পাব্লিক কেইটাও এইটো কৰি দিয়ে জাবৰ চাবৰ ফেলাই দিয়ে।
পাব্লিক কেইটাতো কৰিবই তোমাৰ পাব্লিক কিতাতো এনে কৰিব তোমাৰ চোৱা। পাব্লিকিটাৰ চোৱা এতিয়া তোমাৰ গভমেন্টে কিবা ৰোলে বনোৱা নাই যদি।
হয় হয়।
পাব্লিকটা কিতাই কি ফল' কৰিব তোমাৰ।
অ দিয়ক পাব্লিক ত অলপ চাবা লাগে ডাষ্টবিনত পেলাব লাগে জাবৰ চাবৰ।
তুমি এইটো চোৱা আহ অসমত কিমান চাহ দোকানত আছে। চিমা চাহ দোকান আছে ভাবাচোন টো চাহ দোকানত তোমাৰ কাপ পেলা হ'ব চেখৰৰ পেকেট এইটো পেকেট তোমাৰ এইটো পেকেট। ডাষ্টবিন থব লাগে নে নাই এটা দোকান তুমি এটা দোকান যদি ডাষ্টবিন থবা এটা।
অ ডাষ্টবিন থলে এই তোমাৰ পাব্লিকে খাই কিনা য'তে ততে পেলাই দিয়ে।
নহয় নহয় য'তে ত'তে নহয় হয় নহয় তুমি মানে দোকানৰ ওচৰত খাই আছা যদি তুমি ডাষ্টবিন টো চালে মানে মানুহ কোন মানুহ ত' দাল দিব না, ডাচবিন'তো দিব না, অ। তাৰ পিছত কি কৰে এই দোকানী কেইটাও কম নহয় তোমাৰ দোকানী কেইটাও কি কৰে চব বস্তু নালাতে
অঁ হয়, এইটোতো হয়।
এই যিমান মানে জেবৰা-এবেৰা আছে হোটেলৰ বস্ তু তোমাৰ এই চাহ দোকানীয়ে এ তোমাৰ সৰু সৰু চাহ দোকানী বিলাক বেচে তোমাৰ চব তোমাৰ এইটো নালাত যাব।
হয় হয়।
আৰু মানুহগেইটা একো আৰু বানপানী হ'লে কি কৰিব? পাহাৰৰ পানীতো নামিবই না সেইকাৰণেতো নালা বনাইছে তোমাৰ। এতিয়া পাহাৰৰ পানী নামিব যদি তোমাৰ নালাতে যাব।
হয়।
হয় নে নহয়? এতিয়া তুমি নালাটোয়ে ব্লক কৰি দিবা ত' পাহাৰৰ পানীতো ৰদতে আহিব তোমাৰ।
হয় হয়।
ত' বানপানীত' লাগিবই।
হয় হয় হয়।
এন্টৰ কাৰণে আমাৰ গাড়ী বেয়া হৈ যায়।
অ-অ নহয় মাটি কেইটাও পাহাৰৰ মাটি কেইটা সহি কিনে আহি যায় না, নালাটো আৰু ফিল হৈ যায়।
অ এইটোতো হয়, এইটোও হয়। বাত পানীটো যোৱা মানে ৰাস্ অ, অ। মানে তোমাৰ যোৱা ৰাস্তাটো পানীৰ পানী যোৱা ৰাস্তা হলে মানে চিন্তা নাই, অ পানীটো মানে এক লাইনত গুচি গ'লে ভাল।
অ, এই গভৰমেনে একো নকৰে আৰু কি হ'ব?
আৰে অলমান মানে তোমাৰ অকন পানী লাগিলে একো চিন্তা নাই তোমাৰ।
হয়-হয়।
ওলাই যাম। এতিয়া তোমাৰ মানে পুৰা কঁকাল-চকাল আহাত পানী লাগিব ত' যদি তোমাৰ বাইকো বেয়া মানুহো বেয়া হব তোমাৰ লগৰ লগত।
অঁ।
হা, এ মানুহ কিমান কষ্ট দি কিমান কষ্ট দি গাড়ী লয়।
অ।
এই গাড়ীটো বেয়া হৈ গ'লে কিমান বেয়া লাগে কচোন।
হয় হয় হয়।
আজি আৰু আৰু তোমাৰ এই বাইক বেয়া হ'লে তোমাৰ চাৰি-পাঁচ হাজাৰ লয়।
হয়, উম বাইকৰ মেইন-মেইন পাৰ্ট কেইটা বিয়া হৈ যায় না। পানী দি এ বেটৰী -চেটৰী বেয়া হৈ যায় তোমাৰ।
অ, আৰু তোমাৰ স্কুটি। তোমাৰ স্কুটিৰ চাইলেঞ্চাৰটো বহুত সৰু থাকে।
অ',
ইঞ্জিনৰ -ইঞ্জিনৰ অচৰতে থাকে তোমাৰ ডাইৰেক্ট সোমাই চিধা -চিধি।।
হয়।
ইঞ্জিনত সোমাব ইঞ্জিন অইলৰ লগত মিক্স হৈ যাব।
অ।
তোমাৰ এ আ ৱ ইঞ্জিনৰ বাতি এটা থাকে হা তোমাৰ স্কুটিত
অ',
এ বাতিটো বেয়া হৈ গ'লে তোমাৰ তিনি, চাৰি হাজাৰটাক লাগে। মেকনিক কেইটাৰ কি মেকনিক কেইটাটো লুটিবই তোমাৰ। বুজিছা নে?
অ, বুজিছোঁ।
অ, এইটোৱে আৰু সেইকাৰণে এন্তৰ লগত থাক ই মিনি একো লাভেই নাই ক'বা
হয়- হয়।
অ',
মেকানিকি গিডাৰৰ লাভ হয় লাষ্টত যায় কি নে।
মেকেনিক কেইটা বহুত লাফ হয় তুমি গম পোৱা নেকি?
অ', অ',
এতিয়া তুমি নিজে চোৱা আজি কিমান গাড়ী বেয়া হৈছে মানুহ
হয়।
কিমান মানুহ গাড়ী থৈ -থৈ গুচি গ'ল।
হয় মেকিনিক আৰু তোমাৰ এই ৰিক্সাৱলাৰ। ৰিক্সাৱালাৰ কেইটাৰ লাভ হয়। চান্সতে পুৰা ভাড়া মাৰে এশ টকা- এশ টকাকে।
তুমি নিজে কোৱাচোন কালি এন্তে ক'ত যাব মেকেনিক প্ৰচতে যাব। বাচ আৰু কি লাগে মেকানিক এতিয়া এশ টকাৰ বস্তুটো তোমাক তিনিশ টকা ক'ব।
অ, আৰু দাম বঢ়ায় কিনে ক'ব অহ।
লগাবতো লাগিব।
অ, কেটা -কেটামান টো তোমাৰ দুপ্লিকেট লগাই।
অ, দুপ্লিকেট দি দে।
অ, চাঞ্চতে জানঞ্চত মাৰে।
অ, দুপ্লিকেট ছেকেণ্ড হেণ্ড।
দুপ্লিকেট ছেকেণ্ড হেণ্ড এইবিলাক দি পিনি
অ', অ',
পুৰা একদম মানে বিন্দাছ একদম বহি থাকে এন্তে।
অ, তোমাক কেতিয়াবা ঠগিছে নে এনেকেই?
মোক একবাৰ ঠগিছি- ঠগিছিলে মই ক্লাছ দিচ ক্লাছ ডিক্স লগাব গৈছিলোঁ
অ',
তোমাৰ বাৰশ টকা লৈছিল হা মই কৈছো গেৰেণ্টি আছে নে কি ই কৈছে দাদা গেৰেণ্টি আছে হা। মই কৈছো কিমান ই কৈছে ছয় মাহ চলিব তোমাৰ।
অ, ছয়মাহ।
তাকে চলিব অ ভালেকে চলিব তোমাক মই কৈছো ঠিক আছে।
আহ,
তোমাৰ গম পোৱা না চল্লিশ দিন বাচ চল্লিশ,
চল্লিছ দিন অ', অ',
চল্লিছ দিন গাড়ীটো চলিল তাৰপিছত তোমাৰ এই গাড়ীটো চলাই নাই গবা বুলি এই গলো না মেকানিক তাতে চিধা অ ধৰিছো তাৰপিছত ই পাল্টি গল মই, কেতিয়া ক'লো তোমাৰ ছয়দিন মান চলি মই কৈছো এই এক চৰ মাৰিম ন তোমাক। এতিয়া গম পাবা তুমি অহ মই লগে লগে কৈছো এক চৰ মাৰিম তোমাক তুমি গম পাবা আৰু নিজে কৈছা তুমি আৰু এতিয়া কৈ আছা তুমি।
অ,
তাৰিছত তাৰ মা লিকে কৈছে দাদা অকমান ন মানে খান্দি থাকক মই কৈছো কি খান্দি থাকক। তোমাৰ বাৰশ টকা ক'ৰ পৰা আহে তোমাৰ হা, ডুপ্লিকেট মাল লগোৱা নেকি তাৰ পিছত তাৰ পিছত সি ৰিয়েল এটা মাল লগালে। তাৰপিছত এই, নাই নাই কিহত পইচা দিম হে কিহৰ পইচা দিম। বৰ পইচা চইচা দিয়া নাই তোমাৰ,
অহ,
পইচা দিলেচোন এন্তে আকৌ উঠিয়ে দওঁ বেছি আগত।
অ হয় হয় খুজাও নাই নেকি পইছা। হেল্ল', হেল্ল', হেল্ল',